হয় অ নমস্কাৰ বন্ধু কেনে আছা
অ ভালেই আছো তুমি ভালে আছা
অ অ আছো মই ভালেই অ আজি আমি খাদ্যয়ৰ ওপৰত বিষয়ে আলোচনা কৰিম বুলি ভাবিছো আৰু মই
ঠিক আছে
উম উ আমাৰ তোমাৰ খাদ্য আমাৰ জীৱনৰ এক আৱশ্যকীয় অংশ হয় নে
অ হয় হয় আৰু আমিতো খাদ্য অবিহনে জীৱন ধাৰণ কৰ কৰিব নোৱাৰো কাৰণ খাদ্যয়ই আমাক শক্তি দিয়ে বা বৃদ্ধি আৰু বিকাশত সহায় কৰে আৰু শাৰিৰক সুস্থ স ৰাখে গতিকে আমিতো খাদ্য খাবই লাগিব দিয়াচোন
উম উম হয় হয় হয় অ তোমাৰ খাদ্যয় আমাক শক্তি কি হয় এইটো আন আমি কেনেকবোৰ খাদ্য খালে আমাক তাৰ মানে শৰীৰটো ভালে থাকে বা শক্তিৰ শক্তি দিয়ে
আচলতে আমি প্ৰয়োজনীয় সকলো পুষ্টি উপাদান যেনে শৰ্কৰা প্ৰটিন চৰ্বি ভিটামিন খনিজ লৱণ আৰু বিশেষকৈ পানী আমি সঠিক পৰিমানণত খাব লাগে
উম
তেতিয়াহে আমাৰ মানে কি আহ শৰীৰটো ঠিকে থাকে
হয় আমাৰ পুষ্টিকৰ খাদ্য বাক আমাৰ যিবোৰ পুষ্টিকৰ খাদ্য আছে সেইবোৰলৈ আমাৰ তাৰ শৰত অ মানে শক্তি যোগায় আৰু প্ৰতিটনে শৰীৰক বি দি আৰু কোষৰ মেৰামতি কৰে আৰু তোমাৰ শক্তি সঞ্চয় কৰে আৰু ভিটামিন আমাৰ খনিজ লৱন বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়ে আৰু আৰু শৰীৰৰ বিভিন্ন কাৰ্য ঠিক বে চলোৱা সহায় কৰে আমাৰ
হেল্ল'
আমাৰ দৈনন্দিন জীৱনত অ বেছিকৈ খাব লগা আৰু আমাৰ যিটো খালে আমাৰ ভাল হয় আৰু সেইটো তোমাৰ অ ভাত দাইল বা মাছ মাংস কণী গাখীৰ বিশেষকৈ গাখীৰ টো খাব লাগে আৰু সেইজীয়া শাক পাচলি খাব লাগে তোমাৰ ফল মূল খাব লাগে চব কেনে নিয়মিত ভাৱে খাব লাগে তোমাৰ এইবিলাক খালে আমাৰাৰ মানে শৰীৰটো ভালে থাকে বহুত ত মানে পুষ্টিকৰ খাদ্য এইবোৰ আৰু ইয়াৰ লগতে কিন্তু তুমি যথেষ্ট পৰিমামানে পানীও খাব লাগিব
উম হয় হয় পানীতটো আচলতে বেছিয়ে খাব লাগে তেতিয়া আমাৰ শৰীৰটো ঠিকে থাকে লগতে অ, ফল মূলত যিহেতু বহুতো ভিটামিন থাকে বা খনিজ লবন থাকে। আৰু আমাৰ আজাতীয় উপাদান থাক গতিকে আমি ফল মূল খাব লাগে কাৰণ ফল মূলে আমাৰ অ পাচন শক্তি উন্নত কৰে আৰু শৰীৰক সুস্থ কৰি ৰাখে
অ অ আজিকালি বহু লোকে তোমাৰ ফাষ্ট ফুড বেছিকৈ খাবলৈ লৈছে আৰু বহুতে ভাল পায় আৰু ফাষ্ট ফুড টো
কিন্তু আচলতে ফাষ্ট ফুড খাব নালাগে
উম উম মোৰ মতে তোমাৰ ফাষ্ট ফুডটো খোৱাত সোৱাদ আছে কিন্তু লাগিলেও অ খোৱা খোৱব পাৰে কিন্তু তোমাৰ ইয়াক অধিক পৰিমাণে াতো বহুত বেয়া হয় স্বাস্থ্্যৰ কাৰণে বহুত ক্ষতিকাৰক ফাষ্ট ফুডৰ দৰে ভয়ংকৰ বস্তু নাই বহুত একদম তাৰে তোমাৰ ক্ষতি কৰক বস্তু তোমাৰ সাধাৰণ ইয়াত মানে সাধাৰণতে তোমাৰ অধিক তেল আৰু নিমখ বা আৰু চেনহে থাকে তাৰ ফলত আমাৰ মান বহুত অ ৰোগৰ সৃষ্টি হয় তোমাৰ যেনে ধৰা অ ডায়বেটিছ হৃদৰোগ অ উচ্চ চাপ আৰু এ আদি বহুত সমস্্যাৰ আৰু হ'ব আৰু তোমাৰ যিমান আছে লগতে শৰীৰটোৰ পুষ্টিৰ ভাৰসাময় নষ্ট হব তোমাৰে মানে প্ৰায় খিনি ৰোগে দেখা পোৱা যাব দিয়া যাব আৰু আৰু মোৰ মতে তোমাৰ ঘৰুৱা খাদ্য খালে বেছি উপকাৰে কাৰণ ঘৰুৱা খাদ্য তোমাৰ বহুত খিনি ভিটামিন আৰু ধুনীয়া আৰু ফ্ৰেছ আৰু সঠিক ভাৱে উৎপন্ন কৰা হয় আৰু ঘৰতে অ আৰু ঘৰৰ প্ৰস্তুত কৰা খাদ্যয়ত অধিক পৰিষ্কাৰ হয় চকেড কথা তোমাৰ স্বাস্থ্্যৰ আৰু পুষ্টিকৰ হয় আৰু তোমাৰ আৰু খাদ্য গ্ৰহণ কৰা তোমাৰ সদায় হাত অ ধুব লাগে পৰিষ্কাৰ খাদ্য খাব লাগে অ তোমাৰ সময়ত আহাৰ গ্ৰহণ কৰিব লাগে আৰু তোমাৰ অত্যাধিক খাদ্য খোৱাৰ পৰা কিন্তু বিৰত থাকিব লাগে বহুতে আজিকালি তোমাৰ অ যিটো ভাল আছে ভাল পাই বহুত খাইতে তেতিয়া মাৰ খাদ মানে কৰে খাদ্যয়তটো ভাল হলেও কিন্তু ক্ষতি কৰে যেতিয়া তোমাক অ শৰীৰটো ি বিচ বিচাৰে সেইখিনিহে তুমি দিব লাগিব তাতকৈ অধিক দিলে যিমান ভাল খাদ্য হ'লে তোমাকতি কৰিব
হয় হয় আচলতে সেইয়াই আৰু আমি ঘৰুৱা খাদ্য ত বেছিকৈ খাব লাগে ফাষ্ট ফুড আচল্ততে খাব নালাগে কাৰণ ঘৰুৱা খাদ্্যতটো যিমান যি হ'লেওতো ঘৰুৱা খাদ্যয়তটো আমি বহুতো পৰিষ্কাৰ কৰি খ যায় আৰু আমাৰ স্বাস্থ্যৰ বাবেও পুষ্টিকৰ হয় সেইবাবে আমি যিমান পাৰো ঘৰুৱা খাদ্যই খাব লাগে এ ফাষ্ট ফুড যিমান সোৱাদ নহওক কিয় খাব নালাগে আচলতে
হয় হয় আৰু তোমাৰ মইো কওঁ এটা আমাৰ মানৱ শৰীৰত বা চবখিনি জীৱ জন্তুৱেই হওক আমাৰ বিশেষকৈ আমাৰ মানুহৰ শৰীৰত কিন্তু অধিক পৰিমামানে পানীৰ প্ৰয়োজন
হয় হয় পানীৰ বহুত প্ৰয়োজন পানী যথেষ্ট খিনিয়ে খাব লাগে
উম আৰু পানীয়ে তোমাৰ শৰীৰত বহুত তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু পাছত সহাই কৰে আৰু তোমাৰ অ শৰীৰৰ অপদ দ্ৰব্য বল বাহিৰ উওলাই দি উলিয়াই দিয়ে আৰু মোৰ মতে পানী সেইটো বহুত একদম লাগতিয়াল আৰু পানী অধিক খাব লাগে যিমান পাৰে সিমান পানী খাব লাগে
হয় হয় আৰু উম হয় সেইটোও হয় আৰু আচলতে কি কি আমাৰ বহুত এনেকুৱা মানুহ আছে কি মানে কি খাদ্য খাদ্যয়বোৰ অপচয় কৰে আচলতে খাদ্য অপচয় কৰিব নালাগে কাৰণ ধৰি লোৱা কিছুমান এনেকুৱা মানুহ মানুহ আছে যিবোৰে মানে কি খাদ্য খাবলৈ নাপায় সেইকাৰণে আমি আচলতে খাদ্যবোৰ কেতিয়াও অপচয় কৰিব নালাগে কাৰণ খাদ্যৰ মূল্য টো সকলোৱে বুজিব লাগে তেনেকুৱা কথা কাৰণ আমি আছো মানে খাব লাগে মানে আমি যিমান খিনি খাব পাৰো সিমান খিনি মানে খাদ্য লব লাগে বাকী খিনি আমি সংৰক্ষণ কৰি থব লাগে
উম উম তোমাৰ বহুত ডাঙৰে সম সমা সমস্যা এইটো খাদ্য অপচয় কৰাটো তোমাৰ আমি ধৰা আমি এতিয়া যেনেকে বহুত অ খাদ্য পাওঁ কিছুমান মানুহে সেইখিনিয়ে পোৱা নাই তুমি হেন তেনেকুৱা কথা আৰু
হয় আমি আচলতে সেইয়াই আৰু খাদ্যবোৰ অপচয় কৰিব নালাগে যিমান খিনি খাব পাৰো সিমান খিনিহে ল'ব লাগে তাতকৈ মানে কি বেছি ল'ব নালাগে নহলে এনে মানে কি পেলনি যাব বন বস্তুবোৰ কাৰণ আমি ধৰি লোৱা অ কিছুমান মানুহেতো ভাত এমু ভাত এমুঠি খোৱাৰ কাৰণেও মানে কি বহুত কষ্ট কৰিবলগীয়া হয় গতিকে আমি সেইকাৰণে যিমান পাৰো মানে কি খাদ্যবোৰ সংৰক্ষন কৰিব লাগে আৰু অপচয় একদমেই কৰিব নালাগে কাৰণ সেইটো এটা বহুত ডাঙৰ সমস্যা হয়
হয় হয় হয় আৰু তোমাৰ আৰু সুস্থ জীৱন যাপনৰ বাবে কিন্তু এইটো খাদ্যৰ বহুতো গুৰুত্বপূৰ্ণ ভূমিকা আছে তোমাৰ আমাৰ উ বিশেষকৈ আমি সুষম খাদ্য খাব লাগিব আৰু নিয়মীয়া ব্যায়াম আৰু স্বাস্থ্য জীৱন শৈলীয়ে মানুহক বহু খিনি সুস্থ আৰু সুখী কৰি ৰাখে ৰাখে তুমি যেতিয়া ভাল খাদ্য বা ব্যায়াম কৰিবা তেতিয়া তোমাৰ মনটো বহুত ভাল হৈ থাকে আৰু
হয় হয় নিয়মীয়া ভাৱে ব্যায়াম কৰিলে তো অ হয় নিয়মীয়া ভাৱে ব্যায়াম ক কৰিলেতো বা সদায় যদি আমি ভাল ভাল খাদ্য খাওঁ তেতিয়াতো আমাৰ অ বহুত টো মানে কি মানুহ বহুতো সুস্থ আৰু সুখী হৈ থাকে
উম উম উ তোমাৰ সেইটোৱে আৰু উ তোমাৰ আৰু আমি ভাল খাদ্য টো খাব লাগে আৰু যিখিনি খাওঁ খিনি
হয় আৰু আমাৰ এটা কথা কি অ মানে খাদ্য খোৱাৰ আগত আমি হাত ধুব লাগে আৰু উম পৰিস্কাৰ খাদ্য খাব লাগে যিমান পাৰো খাদ্যবোৰ আমি পৰিস্কাৰ ভাৱে খাব লাগে কাৰণ তেতিয়াহে আমি সুস্থ হৈ থাকিব পাৰিম আৰু আমি সময়মতে আহ আহাৰ গ্ৰহণ কৰিব লাগে কাৰণ অত্যাধিক খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে মানে আমি লগাতকৈ অধিক খাব নালাগে আমি যিমান মানে অ', কণ্ট্ৰল কণ্ট্ৰল কৰিব পাৰোঁ মানে সিমানখিনি খাব লাগে, কাৰণ আৰু সময়মতে আহাৰ গ্ৰহণ কৰিলে মানে কি আমাৰ শৰীৰটো ভালে থাকে মানে ন নহ'লে অসময়ত খালে আমাৰ ধৰি লোৱা কিছু কিছুমান বেমাৰো হ'ব পাৰে, সেইকাৰণে আমি সময়মতে আহাৰ গ্ৰহণ কৰিব লাগে। আৰু সদায় পৰিস্কাৰ ভাৱে খাব লাগে যিকোনো খাদ্যই না নাখাওঁ কিয় আমি সদায় পৰিষ্কাৰ ভাৱে খাব লাগে কাৰণ অ', ধৰি লোৱা বেছি মানে কি অধিক পাৰে পৰিমাণে যদি আমি খাদ্য খাওঁ তেতিয়া স্বাস্থ্যৰ বাবে বহুত ক্ষতিকাৰক হয়
হয় হয়।
বেছি তেলজাতীয় উম মানে বস্তু বস্তুবোৰ খাব নালাগে আৰু
হয়- হয়- হয় ঠিকেই কৈছা।
উম।
তোমাৰ আমাৰ খাদ্য যিখিনি ভাল সুষম খাদ্য সেইখিনিয়ে খাব লাগে আৰু পাৰিলে সেউজীয়া শাক পাচলি বহু বেছিকৈ খাব লাগে কাৰণ সেউজীয়া শাক পাচলি আমাৰ চকু দৃষ্টিশক্তি বৃদ্ধি কৰাতো সহায় কৰে বহুত।
হয় -হয় আৰু প্ৰ'টিন জাতীয় খাদ্য খাব লাগে
উম -উম লাগে- লাগে
পৰাজাতীয় খাদ্য হ'ব লাগে কাৰণ হ'ল কৰাই শৰীৰক শক্তি যগাই আৰু প্ৰ'টিনজাতীয় খাদ্য খাব লাগে কাৰণ প্ৰ'টি প্ৰ'টিনে শৰীৰৰ বৃদ্ধি আৰু
উম- উম হয় -হয়
আৰু ভিটামিন আৰু খনিজ লৱণে বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়ে গতিকে ভিটামিন জাতীয় খাদ্যও খাব লাগে।
হয়- হয় লাগে -লাগে। ম ম সকলোৱে ভাল সুষম খা খাদ্য খাব লাগে তেতিয়া শৰীৰটো ভাল ৰাখিব আৰু নিয়মিত ভাৱে ব্যায়াম আৰু পানী দি খাব লাগে খুব
হয় -হয় পানী কিন্তু যথেষ্ট পৰিমাণে খাব লাগে।
হয় -হয়, দিয়াতে আৰু আমি এটা নেক্সট অধ্যায়লৈ আলোচনা কৰিম পাছত
অ', অ', ঠিক আছে হ'ব দিয়া হ'ব দিয়া ধন্যবাদ।